হেল্ল'।
হেল্ল',
হেল্ল,
হয়। মই তোমাক ফোন কৰিলো, অকমান আলোচনা কৰিবলৈ কাৰণে এটা।
হয়। হয়। হয়। কওকচোন?
ত', আজি আমি আলোচনা কৰিম তুমি ক'ত ক'ত ফুৰিবলৈ ভাল পাই, এই বিষয়ে মানে আলোচনা কৰিম।
আমি গুৱাহাটীত যাব, যাবলৈ মন গৈছিল। গুৱাহাটীত, কলকাতা,
উম',
আৰু দিল্লী। আপোনা আ, আপোনালোকে যাবনে?
সৰুতে মানে, কি দি যাই কেনে বেছি ভাল পায়? ট্ৰেইন, ফ্লাইট বাছ দি গ'লে আপোনাৰ ভাল
ত', মানে আহ, ট্ৰেইনতে গ'লে ভাল হ'ব।
ট্ৰেইনেত গ'লে ভাল হ'ব ন?
হয়। হয়।
ট্ৰেইনত গ'লে, যেনেকে আমি উইণ্ডো চিটত যদি বহো মানে, যি মানে, যাওঁতে যিখিনি আমি পৰিবেচ বা ভিউ দেখা পাওঁ, তোমাৰ কেনেকা‌
অ', বহুতোক ভাল লাগে, মানে ট্ৰেইন পা
উম',
মানে, বিভিন্ন চাইড বিলাক দেখি, মানে বহুত বাল লাগে।
হয়। ত', তুমি এতিয়ালৈকে মানে ক'ত, ক'ত ফুৰিছা, ট্ৰেভেলিং কৰিছা?
আ', মই গৈ-গৈছিলো। গুৱাহাটীত গৈছিলো।
উম',
আৰু শিলিগুৰিত গৈছিলো। এবাৰ,
উম',
আৰু বহুত দূৰ যোৱা নাই, মানে দিল্লী, মানে দিল্লী চাইডত যোৱা নাই।
এইবাৰ যদি দিলে,
কোনখিনি ঠাইত, ফুৰিবলৈ ভাল লাগে, তোমাৰ?
মোৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যিটো আছে। সেইটো চাবলৈ বৰ মন গৈছে। মানে তাতে গ'লে, মোৰ ভাল লাগিলেহেঁতেন।
অ',
কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানটো, দেখা নাই।
উম',
ত', গুৱাহাটীত আৰু আছে আৰু
হয়।
দীঘল পুখুৰীত হেতু দে নাই। গুৱাহাটীত গ'লে এইবোৰ চাব পাৰিলে, ভাল লাগিলেহেঁতেন।
এৰিয়া আছে? তাত ফুৰিবলৈ বেছি ভাল লাগে, না তোম হিলচ মানে পাহাৰীয়া যিবিলাক অঞ্চল আছে। সেইবিলাক ফুৰিবলে বেছি ভাল লাগে।
পাহাৰীয়া অঞ্চলতে ভাল লাগে বেছি। তাতে গ'লে বহুত ধৰণৰ ভিউ, আমি দেখিবলৈ পাওঁ।
উম,
পানী নিগৰা যিটো আছে, সেইবোৰো আমি দেখিবলৈ পাম। টো, দেখিলে মনতটো বৰ ভাল লাগে। হয়, হয়। তাৰ পিছত আৰু আছে, কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যানত গ'লে, যে
ৰাষ্ট্ৰীয় আহ মানে, যিবোৰ জীৱ-জন্তু আছে, সেইবোৰ দেখিবলৈ পোৱা যায়। হয়, হয় এইবোৰ চালে মনটো বহুত ভাল লাগে।
এতিয়া যিটো মানে, গ্ৰীষ্ গ্ৰীষ্মকাল চিজন চলি আছে, এতিয়া মানে আমাৰ যিবিলাক, হিলচ এৰিয়া বিলাক আছে তাত গ'লে মানে, বহুতো ভাল লাগে।
অ, সেইটো সময়ত যিবোৰ যিবোৰ এৰিয়াত নদী আছে বা পাহ-পাহাৰীয়া অঞ্চল আছে, পাহাৰীয়া অঞ্চলতে এতিয়া ভাল লাগে নদী অঞ্চলতো আমাৰ যিটো
হয়, দেখা গৈছে যে বি-টি এ, ডি অঞ্চলত কোকৰাঝাৰত এটা মানে ৰা মোৰ না, নেচনেল পাৰ্ক আছে তাত তুমি কিবা গৈ পাইছা না?
নাই এ, এতিয়ালৈকে যোৱা নাই যাম বুলি ভাবিছিলো। এতিয়ালৈকে যোৱা হোৱা নাই।
উম,
ৰাষ্ট্ৰীয় উদ্যানতটো, যাব লাগিব।
হয়।
আমাৰ ওচৰতে এটা আছে, যেনেকুৱা ৰায়মনা নেচনেল
এইটোৱে ৰায়মনা নেচনেল পাৰ্ক অ,
সেইটো, যোৱা নাই।
উ,
কিন্তু ৱাটাৰ পাৰ্ক যিটো আছে, সেইটোত গৈছিলো, আমালোকে বহুত এনজয় কৰিছিল তাতে, বহুত ভাল লাগিছে।
এ, তোমাৰ ৰায়মনা যিটো ৱাটাৰ পাৰ্ক আছে, তাত যাওঁতে। মানে ৰাস্তাাবলাক কেনেকা, মানে কেনেকে যাব লাগে তাত?
আছে, আমাৰ ঘৰৰ পৰা য, যিটো ৰাস্তা দি যাওঁ এইটোতো মানে, চৰকাৰী কোনো বাছ পোৱা নাযায়। আমি নিজৰ, গাড়ী দি গৈছিলোঁ।
নিজৰ গাড়ীতে যাব লাগে।
এ, ৰাস্তাটো উ বহুত ভাল আছে। ৰাস্তা আছে, কিন্তু বাছ থাকিলে ভাল হ'লহেতেন। আৰু বহুতে যাব পাৰিলেহেঁতেন, মানে
চোৱাৰ কাৰণে ইমান ভাল ফেচিলিটি নাই তাৰ মানে।
অ, সেইটো মানে, ট্ৰেবেলৰ কাৰণে মানে যিখিনি বাছ বাছ সেৱা সেইটো নাই।
উম,
মানে এনে যাব পাৰো, মানে নিজৰ গাড়ীত ভাড়া লৈ যাব লাগে।
হয়।
কিন্তু তাত গ'লে মনটো বহুত ভাল লাগে, মানে জেগাটো বৰ হয় বৰ ভাল জাগাটো ভাল আছে।
মোৰ মানে মই মানে এতিয়ালৈকে এতিয়ালৈ হেৰি কি কয় যে নাগাল শ্বিলং যে আছে মানে মেঘালয় যিটো
তাৰ ওচৰত। শ্বিলং আছে।
সপোন আছে মানে আজিলৈকে মই যাই পোৱা নাই শ্বিলঙত। তাত মই শুনা পাইছোঁ তাত বোলে যে হিলচ এৰিয়া বিলাকত মানে এনেকে পানীৰ ঝৰ্ণা বিলাক বৈ থাকে।
হয়-হয়-হয়, মইয়ো এইটো ম‌ইয়ো শুনি পাইছোঁ মানে তাতো আমি যোৱা নাই। কিন্তু বেলেগৰ পৰা শুনিছোঁ। যিহঁতে গৈছিল তাৰ পৰা শুনিছোঁ।
উম।
অ‍ঁ! আপুনি আৰু-আৰু গুৱাহাটীত লৈ গৈছিলে নে?
অঁ! গুৱাহাটী গৈছিলোঁ আমি।
অঁ! তাতে কি কি দেখিলে আপুনি?
মই মানে গুৱাহাটীৰ যিখিনি পাৰ্ক আছে, মানে চিৰিয়াখানা চাইছোঁ তিনিবাৰ মান গৈছোঁ আমি। তাতে, বহুত ধুনীয়া-ধুনীয়া জীৱ-জন্তু বিলাক আছে। তাৰপিছত এইটো যে দীঘলী পুখুৰী বুলি কৈছে আপুনি তাতো আমি
হয়-হয়-হয় অঁ! আৰু কলাক্ষেত্ৰতো গৈছিলে নে?
অঁ! কলাক্ষেত্ৰতো গৈছোঁ আমি। দুবাৰ মান গৈছোঁ কলাক্ষেত্ৰ।
অঁ।
উম।
তাৰ পৰা কি, আপোনাৰ কি, উম ভাল লাগিছে নে বেয়া লাগিছে?
বহুত ভাল লাগিছে। কলাক্ষেত্ৰত যি আমাৰ, আগৰ যি অসমৰ কাৰণে যিবিলাক মানে মানে সৃষ্টি বিলাক যে আছে আমাৰ।
হয়-হয়-হয়-হয়, অঁ।
এ ধৰক মাধৱদেৱে হওঁক, আজানপিৰে হওঁক। বহুত ধুনীয়া-ধুনীয়া মানে আগৰ যিবিলাক সকলো ধৰণৰ বস্তু তাতে আছে। বহুত ধুনীয়া এখন জেগা হয়। আপুনি কেতিয়াবা সময় পালে যাই চাব।
হয়-হয়। আমিও যাম, যাব কাৰণে এইবাৰ চামাৰৰ স্কুল বিলাক চামাৰ বন্ধৰ সময়ত, ভাবিছোঁ যামগৈ। তাতে ফুৰিবলৈ যাম। ফেমিলি লৈ যাব নোৱাৰিম কিন্তু, মোৰ এই মোৰ লগৰীয়া বিলাকক লৈ যাম।
হয়। আপুনি মানে ভ্ৰমণ কৰোঁতে, মানে অকলে অকলে বেছি ভাল লাগে না আপোনাৰ লগৰ লগত? ঘৰৰ মানুহেই হওঁক বা কেনেকা থাক মানে
ঠাইত গ'লে মানে ভ্ৰমণ কৰাৰ সময়ত যত যদি লগৰীয়া থাকে বা নিজৰ ফেমিলিৰ মানুহ থাকে তেনেহ'লে বহুত ভাল লাগে, আৰু বেছি ভাল লাগে। মানে অক অকলে গ'লে তই এ সেইবোৰ মানে ইমান ভাল নালাগে সেইকাৰণে, চাৰি, পাঁচ জন বা দহ, বাৰ, ভিতৰ দহ, পোন্ধৰ জন, এনেকুৱা মানুহ থাকিলে আৰু বেছি ভাল লাগে, কথা-বতৰা পাতি যাব পাৰি।
উম, হয়।
কিবা এটা অ-অসুবিধা হলে, বেলেগৰ লগত শ্বেয়াৰ কৰিব পাৰি।
উম।
আৰু ভ্ৰমণ কৰাৰ সময়তো বিভিন্ন ধৰণৰ সতৰ্কতা অৱলম্বন কৰিবই লাগে।
অ', এইটোৱে, এইটো মেইন কথা হয়।
অ',
আজিকালি যেনেকে মানে ভ্ৰমণ কৰোঁতে মানে ৰাস্ত-ৰাস্তাত যদি চলাচল কৰোঁতে বহুত সাৱধানতা সাৱধানতা অৱলম্বন কৰিব লাগিব। যিহেতু বৰ্তমান এক্সিডেণ্টটো বহুত বেছি হৈ আছে।
হয়-হয়-হয়।
উম।
তো মানে উম, বহুত কেইজন এ লগত থাকিলে তোৰ চা বেলেগ এটা সাহসো থাকে, মানে আৰু এটা খোৱা-লোৱাৰ ক্ষেত্ৰতো এইটো আমাৰ মানে ভাল হয়।
কি কম বুজিছা না? মই মানে চাৰি, পাঁচজনীয়া এটা বন্ধুৰ লগ লাগি আমি শ্বিলঙত কিনে তাত মানে,
যাবত
লাগিব তেন আমি তাত যাতে দিনে তিনি বা চাৰি দিন তাতে ৰখিব পাৰো মানে খোৱা বস্তু খিনি লগত, লৈ যাব লাগিব। টেন এটা লৈ যাব লাগিব তাতে আমি ৰাতি হলে তাতে যাতে আমি ৰখিব পাৰো।
হয়-হয়-হয়।
উ এনেকে-এনেকে ধৰণৰ মানে এটা প্ৰগ্ৰাম ল'লে,
প্ৰগ্ৰাম প্ৰগ্ৰাম হৈ আছে যদি ময়ো আপোনালোকৰ লগত যাব মন আছে, যেতিয়া যাব মোক জনাই দিব আৰু এটা কথা মানে শ্বিলঙত গ'লেতো আমাৰ ইয়াৰ পৰা ট্ৰেনটো নাপায়?
শ্বিলঙত গ'লে কেনেকে মানে আমি যাই পাম এইটো বিষয়ে
হয়, এইটো কিবা বাছ-বাছ দি হওক বা প্ৰাইভেট কাৰ,
ঘৰৰ পৰা আমি মানে গোচাইগাঁওলৈকে যাব লাগিব গোচাইগাঁওৰ পৰা ট্ৰেইনত উঠি কিনে আমি ফাৰ্ষ তাইম গুৱাহাটীলৈকে যাব লাগিব না
অ, গুৱাহাটী-গুৱাহাটীৰ পৰা গ'লে ভাল হ'ব।
অ, গুৱাহাটীৰ পৰা আমি ট্ৰেইনত যাব পাৰিম না বাছ আছে।
অ, তাৰ পৰা বাছত গ'লে ভাল হ'ব মানে এইটো পাহাৰী অঞ্চল হয় ন' সেইটো কাৰণত মানে বাছ দি গলেই ভাল হ'ব। মোৰ মতে আ-আপোনালোকে কি কৰে মই নাজানো- কিন্তু বাছত গ'লেই ভাল হ'ব।
বাছত গ'লে ভাল হ'ব ন।
হয় হয়।
তেনে হ'লে আমি বাছতে যাম।
হয় হয়।
বাছতে গ'লে আমি মানে নিজৰ ইচ্ছা মতে হেৰি কৰিব পাৰিম। যত বা ৰখিব লাগে যদি কিবা এটা প্ৰব্লেম হয় তাতে ৰখিব পাৰিম। কৰিছ ন?
ঠিক আছে, আপোনাৰ লগত কথা পাতি বৰ ভাল লাগিল। যেতিয়া যাব কাইণ্ডলি মোক জনাব।
ভাল লাগিল, আমি আৰু নেক্সটত এই বিষয়ে আলোচনা কৰিম। ঠিক আছে ধন্যবাদ।
ঠিক আছে, ধন্যবাদ, শুভ ৰাত্ৰি, গুড নাইট।